অঁ দিয়ক।
আছো দিয়া, তোমাৰ?
ময়ো আছোঁ আৰু।
অ ভালনে।
ভাল ভাল ভাত খালা?
এ খালো ৰ'বা অলপ আগতে।
অ এতিয়া কি কৰি আছা?
আছো ৰ'বা এই এনেই আছো বোলো ভাত কেইটামান খাই উঠিলো অলপমান ৰেষ্ট লও বোলো ৰেষ্ট লৈ আছিলো। তুমি?
এতিয়াতো ময়ো এনেই আছোঁ ভাতকেইটা খালোঁ খাই কিনে অলপ বহি আছোঁ। মই আজি ভাবিলো অলপ কথা পাতো বুলি ভাবিলো, গৰম বন্ধত ফুৰিব যোৱা নাই কতো?
মই গ'লো ফুৰিব কাৰণে মই দিল্লী গৈছিলো।
কি চালা তাত?
দেল্লীতে চাব লগা বহুতখিনিয়ে আছে ধৰক কুটুকমিনাৰ হওক। বহুতখিনিয়ে চালো দেচোন প্ৰথম প্ৰথম গলো যিহেতু অলপদিন থাকিলো অ। তাৰ মানে ধৰা ৰাস্তা ৰাস্তা ৰাস্তা বুৰো চালো। এ বহুত খিনিয়ে চালো দিল্লীটো ক'ব লাগিলে দিল্লীত ৰাচ বহুতখিনিয়েতো আছে দিল্লীত তুমিতো জানাই চোন।
উম হয় হয়।
এইবিলাক চালো ফুৰি ফুৰি আহিলোঁ। বেছি দিন থকা নাই দুদিন নে তিনিদিন থাকি কেনে গুচি আহিলো আৰু মোৰ মানে প্ৰজেক্টটো কৰিব দিলে কৰিব দিছিল চাবমিত কৰিব দিছিল ইমান টাইমো নাপালোঁ। সেইকাৰণে আৰু জলদ মানে দুদিন থাকি কিনে আৰু গুচি আহিলো আৰু।
অঁ হ'লেওঁ চালে যিয়ে নহওক দিল্লীখন। গৰম বন্ধ বুলি এছাইনমেণ্ট প্ৰজেক্টটো কমপ্লিট হ'ল একেলগে চোৱা হ'ল দিল্লীখন।
হয় হয় হয় ঠিকে কৈছে হয় হয়, পিছে তোমাৰ তুমি কবাত গ'লা?
নাই মই গুৱাহাটীতে জেগা চালোঁ অলপ, গাঁৱত গ'লো গাঁৱৰ পৰা ইয়াতে গুৱাহাটীত গতে আছো ঘূৰি আছো এনেই জেগা চেগা চাব যাই আছো পাৰ্কৰ চাব গলো এই চাৰি পাঁচদিন মান আগত মাজুলীৰ পৰা আহিলো চাৰিদিন চাৰিদিন মানেই হল। মাজুলীৰ পৰা আহিলো মাজুলী চালোঁ সত্ৰবিলাক। আৰু চাব লাগিব এতিয়া ঘূৰি থাকিম আৰু আছোৱে যিহেতুকে গুৱাহাটীত। যি যি জেগাগিলাখন আছে এতিয়াই চাম গৰম বন্ধত আৰু কলেজ খোলিলেটো চাব নোৱাৰিমেই।
উম।
আৰু তুমি কৰবাত যাবানে নোযোৱা?
মই এনেই বোলো যাম বুলি ভাবিছিলোঁ এই মানে ধৰা সেই পিনে যাম বুলি ভাবছিলো মই। হাফলং দি হাফলং সেই পিনে যাম বুলি ভাবিছিলোঁ কাৰ্বিআংলং সেই পিনে যাম বুলি ভাবিছিলোঁ।
অঁ। কিবা এনে কামত নে নে
নাই নাই এনেই এনেই এনেই এনে ফু ফু ফুৰিব কাৰণে যাম বুলি ভাবিছিলোঁ।
এই তুমি আগৰ দৰে আগতে সৰু থাকোঁতে গৰম বন্ধতো যেনেকুৱা লাগিছিল তেনেকুৱা এতিয়া লাগে নালাগে? গৰ ডাঙৰ হোৱাৰ পিছত
হ'ব যদি যোৱা যায় আগতে ধৰক গৰম বন্ধ দিলে গাঁৱত যোৱা যায় গাঁৱত তাতে খেলা বিলাক খেলা যায় আৰু বহুত খিনিয়ে কৰা যায়। এই খেলাবোৰ ধৰা তাৰপিছত আৰু উম। গাঁও মানুহ ধৰা গৰম বন্ধৰ চাই যোৱা যায় এনেকুৱা তাৰ তাৰ তাৰ লগৰীয়া বিলাকৰ লগৰ এনেকুৱা। খেলা যায় খেলা গৈছিল আগতে এনেকা বহুত ধৰণৰ খেলিছিলোঁ তাৰ পিছত পুখুৰী পুখুৰী দিছিলো মাছ ধৰিব কাৰনে খেতি বাতি চাইছিলো মানে গমেই নাপাই যে দিনটো কেনেকে মানে কেনেকে যায় আৰু এ কিন্তু এতিয়া আৰু ধৰা টাইম ওলাবলৈ সময়ৰো অভাৰ যাব নোৱাৰা অলপমান। এ অভাৱ হ'ল সময়ৰো অভাৱ হ'ল সেইকাৰণে মানে এতিয়া যোৱাই নাযায় বহুত। ত বহুত বছৰে হ'ল
সেইটো হয়। এতিয়া গৰম বন্ধ বুলি ক'লে আগৰ দৰে সেনেকুৱা এটা তাৰমানে ভাল নালাগাই হৈ গৈছে গৰম বন্ধৰ।
হয় হয় হয়
আগতে যিটো এটা ভাল লাগিছিল তাৰমানে গৰম বন্ধ বুলি ক'লে। সৰুকালৰ এনেও সৰুকালৰ গৰম বন্ধটো এনেই ভালে লাগে। তাৰমানে চোৱা যেতিয়া আমি স্কুলত পঢ়ি থাকিম ন তেতিয়া আমি আইতাহঁতৰ ঘৰত যোৱা। তাৰমানে এটা ফুৰ্তি যেন লাগিছিল মামাহঁতৰ ঘৰত যোৱা।
এতিয়াতো গ'লেও ইমান ভাল নালাগে।
হয় হয় হয় হয়।
বন্ধু বিলাক চব বাহিৰলৈ ওলাই গৈছে। কামৰ কিছুমানে কাম কৰিব কিছুমানে পঢ়িব। এতিয়া ডাঙৰ হোৱাৰ পিছত তাৰ গুৱাহাটীতে থাকি লৈ আৰু গুৱাহাটীতে জাগা চোৱাটোৱে প্লেন। ভাল লগা যেন ক'ব পাৰি এয়া।
উম।
এনেই তুমি গৰম বন্ধ দিলে গৰম বন্ধ দিলে এনেই তুমি আগতে ক'লৈ গৈছিলা।
অ বন্ধ দিলে আগতে মই ধৰা মই গুৱাহাটী। গুৱাহাটীলৈ জাইছিলো। তাৰমানে ধৰা দেউতাৰ মানে চাকৰি সূতে মানে বদলি হৈ থাকেটো যিহেতু জিলে জিলে এবাৰ গুৱাহাটী গুৱাহাটী খিনি গুৱাহাটী খিনি তাই কৰিলো এনেকুৱা। শিৱসাগৰত শিৱসাগৰত তাই পঢ়িছিলো আমি। গুৱাহাটী ভাল দৰে গুৱাহাটী ৰাস্তা ঘাটটো চালো। তাৰপিছত এ কি
হেল্ল'
হেল্ল'
অ শুনিছা বন্ধু?
অ শুনিছোঁ শুনিছোঁ।
এনেই এতিয়া কটন আৰু হাফলং বাহিৰে আৰু কলেজতে যাব তাইবাৰ হাফলং পৰা আহি কিনে।
হাফলং পৰা। উম কলেজৰ কলে কলে যাব, কলেজ কলেজো খুলিব টাইম হৈছে। এতিয়া কলেজো আহিব। লাগিব ধৰা, এ তুমি হাফলং গৈছিলা নে নাই কেতিয়াবা।
মই গৈছিলো তাৰ মানে খেলা খেলিব গৈছিলোঁ, হাফলঙত তেতিয়া জেগা চালো।
হয় হয় কেনেকুৱা মানে পৰিৱেশটো মউ আহিছিলো ধৰা। বেছি দিন থকা থকা নাই মই যামেই আৰু আহ যাবই লাগিব। কিন্তু বেছিদিন থাকিব টাইমো নহব। পৰিৱেশ টো বহুত খিনি ভাল ন তাৰে পৰিৱেশটো।
ভাল লাগে তাৰমানে এনেই উখ ৰাস্তাবিলাক তাৰমানে উখ পাহাৰ উট ঠা যেন টাইপ অ উঠা যেন লাগে কিন্তু। পাৰ উঠান পাৰ কাটি কাটি বনোৱা নে আৰু কাৰ ৰ্বিআংলং কাৰ্বিআংলং খন দৰে পাহাৰীয়া জাগাৰ নাম সেইকাৰণে কিছ তাৰ মানে কিছুমান ক্ষেত্ৰত ভালো লাগে গছ গছনি বিলাক আছে। আৰু তাৰমানে তাৰে যিটো পৰিৱেশ আছে পৰিৱেশটো তেনে বহুত তাৰমানে ঠাণ্ডা টাইপৰ তাৰমানে। আৰু তাত কিছুমান এনেক। কোৱা তাৰমানে নিজৰা আছে যিবিলাকত গা ধুই তাৰমানে বঢ়িয়া লাগে, আউ ক'ব নোৱাৰি আৰু একদম।
উম ঠিকে কৈছা আৰু তাৰে মানুহ বিলাকো মানে কথা বতৰা বহুত খিনি ভালকৈ পাতে মানে ভ্ৰদ দ্ৰভাৱে পাতে সন্মানটো সন্মান দিয়ে কি সুধে কয় ভালকে কয়।
উম তাৰমানে মানুহ বিলাক তাৰমানে মিলিব পাৰে তাৰমানে বাহিৰৰ মানুহৰ লগত। তাতেও আছে কিছুমান এনেকুৱা এনেকুৱা এনেকুৱা জেগা আছে। যিবিলাকত তাৰমানে মানুহ যোৱা তাৰমানে নিষেধ বুলিয়ে ক'ব পাৰি তামানে নোৱাৰি তাত
আৰু তাৰ যিবিলাক তাৰমানে টাউন এৰিয়া বা গাও এৰিয়া যিবিলাক জেগা আছে তাত। পই তুমি যদি কোনোবা এজন মানুহক যদি কোৱা যে আজি মোক এনেকুৱা এনেকুৱা জাগাত যাব লগীয়া আছে, তুমি দেখাই দিব। পাৰিবা নেকি সিহঁতে নিজে লৈ যাব লগত লৈ যাই কিনে জাগা বিলাক দেখুৱাব। বা জাগাবিলাক কৈ দিব এইটো এনেকুৱা এইটো এনেকুৱা ইয়াত যাব পাৰি ইয়াত যাব নোৱাৰি ইয়াতে তুমি ইয়াতে এনেকুৱা হৈছিল পিছত ইয়াত এনেকুৱা হৈছিল। এনে টুৰিষ্ট প্লেচ বুলি ক'লে তাৰো ভা তাতো ভাল লাগে তাৰমানে যাই কিনে।
উম ঠিকে কৈছা তুমি
কিন্তু কিন্তু মাজুলীত গৈ কিন্তে যিটো মনৰ। হকুন ক সুখ পালো ন সেইটো তাৰমানে ক'তো নাপায় তাৰমানে আৰ।
মই গৈ তাত সত্ৰবিলাকত তাৰমানে গ'লো আৰু তাত গৈ কিনে মই ধূতি চোলা ধূতি চোলা পৰিধান কৰিলো তাৰমানে পিন্ধিলো পিন্ধি কিনে তাৰমানে তাত নামঘৰত বহিলো এটা মনটো যিটো এটা তাৰমানে। শান্তি পাই সেইটো তাৰমানে কতো আ নাপায় তাৰমানে সেই শান্তিটো।
উম ঠিকে কৈছা তুমি ঠিকে কৈছা বহুত
এনে এই তুমি কেতিয়াবা মাজুলী গৈছিলা নেকি মাজুলী গৈছিলা নেকি তুমি কেতিয়াবা?
মই মাজুলী ধৰা সেনেকুৱাকে যোৱা নাই। মাজুলী যাম বুলি ভাবি আছিলো বহুতৰ মুখতে শুনিছিলো পৃথিৱীৰ বৃহৎ নদীদ্বীপ আৰু তুমি কলাই মানে ধুতি চোলা মাৰি কিনে সেনেকুৱা। পিন্ধাই পিন্ধি কিনে মাজুলীৰ নামঘৰত এনেকুৱা প্ৰসংগ কৰা। আ মানে এনেকুৱা আম অন্তৰত বহুত খিনি সন্তুষ্টি লাভ হয় এনুক ত মই যাম বুলি ভাবি আছিলো বহুত বহুত কিদিনলে যাম এ এদিন যাম এবাৰ মোৰ মাজুলী যাব লাগিব এবাৰ। ফুৰিব লাগিব তেওঁলোক তাত তাত থকা সত্ৰবোৰ চাব লাগিব। সত্ৰ সংস্কৃতি তাৰেতো ভাওনা চাওনাাতটো হয় ন ৰাতি হলে।
উম ভাওনা চাওনা হয় ৰাতি হ'লে তাৰমানে চোৱা কেনেকুৱা তাত তুমি গ'লা যাই কিনে তুমি তাত ৰুম ল'লা লৈ কিনে গধূলি সময়ত তাৰমানে নাম কি কীৰ্তন তাৰমানে হেৰি কৰে ৰাতি হ'লে তাত তাৰমানে গাঁৱৰ মানুহে লগ হৈ কিনে নামঘৰত তাৰমানে ন সেই তাৰ মানে হেতিত ভাওনা পৰি ভাওনা কৰে। তুমি যোৱা যদি যাব পৰা তাৰ মানে ৰাজ মহোৎসৱ যেতিয়া হয় ন তেতিয়া তুমি যাব পাৰা তেতিয়া আৰু বেছি ভাল লাগে তাত মোক তাৰমানে তাত গ'লো। গৈ কিনে তাৰমানে তাৰে মানুহবিলাকে ক'লে যে এতিয়াই আহি সিমানটো হ'লেও ভাল লাগে কিন্তু সিমান নহয়। যেতিয়া ৰাজ মহোৎসৱ হয় ন তেতিয়া বহুত ভাল লাগে বুলি কৈছে। আৰু তেতিয়া যোৱাৰ কাৰণে নিমন্ত্ৰণো দিছে গাঁৱৰ মানুহ বিলাকে নাম ঘৰৰ মানুহ বিলাকে সত্ৰৰ।
ঠিকে কৈছা মই যাব লাগিব ৰ'বা ৰাসতো ৰাসত এইবাৰ। গ'লে ভাল হ'ব এইবাৰ যাব লাগিব ৰাসৰ ৰাসত। বহুত খিনি চাব পাৰিম তাতে। তাত থকা লোৱাটো সুবিধা আছে ন।
অ' থকা লৰাৰ সুবিধা আছে
উম।
আৰু তাত তুমি যদি নিজৰ মানুহৰ তাৰে মানে তাৰ চিনাকি মানুহ হ'লে ভাল। মোৰ তাৰমানে এনেকুৱা লগৰ কেইজন আছিল মই লগৰ তাত থকা নাছিলোঁ হোটেলত আছিলোঁ। থাকিলেও মানে লগৰ তাৰমানে চিনাকি আছিল দেউতাৰ চিনাকি। কি মোৰো তাৰমানে লগ হনে তেওঁৰ পপুতেকটো তাৰ লগতে তাৰমানে জোগা বিলাক চালো তাৰে। যাব পৰা মাজুলী ত তাৰমানে আমাৰ ভাল বুলি এটা তাৰমানে সংস্কৃতিক অনুষ্ঠান বুলি ক'লেও ভুল নহয় তাৰমানে।
পিছে ঠিক।
খোৱা সংস্কৃতি লাগে।
হয় হয় হয় ঠিকে ঠিক আছে দিয়া। ভাল লাগিল তোমাৰ লগত আছো কথা পাতি।
উম ফুৰিলাতে গৰম গৰম বন্ধত ফুৰিলাতে বহুত।
ময়ো ফুৰিলো ফুৰিলো অলপ ফুৰিলো।
উম দিয়া দিয়া বন্ধুৰ পিছৰে লগ পাম আৰু।
ঠিক আছে দিয়া।